হেল্ল'
অ', ভালনে? শুনিছ নাই?
হেল্ল'
শুনিছ নে?
হেল্ল'
শুনিছনে নাই?
হেল্ল'!
শুনা পাইছনে?
হেল্ল'!
শুনিছনে নাই?
অ' শুনিছো, শুনিছো এতিয়াহে শুনিছো।
অ' ভালনে খবৰ খাতি?
ভাল, ভাল। কি কৰি আছ'?
এ এনেই আগফালে বহি আছো। তই?
মই এই আছো এনে।
অ' তই অথনি ফোন কৰিছিলি যে কিবা কাৰণত?
অ' অ' মই ফোন কৰিছিলো, মানে মানে কি হল আমাৰ মানে কলেজৰ এনেকে কিবা সেই ৰচনা প্ৰতিযোগিতা এটা পাতিছে দেই, তাৰপা তাত মানে হেৰি, এইটো টপিকটো দিছে, টপিক কেইবাটাও দিছে। তাৰপা মই মানে হেৰি এ টপিক এনেকে তোৰ পপ্ৰদূষণ, তাৰ পৰা বহনক্ষম উন্নয়ন, তাৰপা কিবা কিবি এনেকে ইমান সংস্কৃতিৰ ওপৰতো কিবা এটা দিছে মানে এনেকে। তাৰ পৰা মই প্ৰদূষণ প্ৰদূষণটোয়ে কৰিম বুলি মানে, মোৰ-মোৰ মতে মানে মই প্ৰদূষণটোয়ে অকমান সহজ বুলি ভাবিলো, সেইটো কাৰণে বুলো প্ৰদূষণটোৱে লিখো। তাৰপিছত মই অকণমান মানে হেৰি হৈছে, বুজি পা মানে মই লিখিবলৈ অকণমান হেৰি হৈছে, মই বুলো তোলেকে ফোন এটা কৰাচোন তই কিবা জান' বা।
ভালো হ'ব বাৰু প্ৰদূষণৰ ওপৰত লিখিবলৈ।
অ', সেইটোৱে মোক অকণমান কচোন বা মানে মই নিজৰ পৰাই যিখিনি লিখিছো ব অকমান লিখিছো। এতিয়া তওঁ অলপ মোক কৈ দেচোন।
অ', প্ৰথমতে মানে তই আৰম্ভণিত দি ল'বি, তাৰপৰা লিখিবি যে প্ৰথম পৰিৱেশ কাক বোলেতো লিখি লবি নিজে।
উম, উম, গম পাইছো।
পৰিৱেশত থকা বায়ু, পানী, মাটি আদি প্ৰাকৃতিক উপাদানসমূহৰ যোনবোৰ বস্তুৱে তোৰ গুণাগুণবোৰ নষ্ট কৰে
উম।
প্ৰদূষক বোলে। আৰু যেতিয়া পৰিৱেশৰ গুণাগুণবোৰ নষ্ট হয় তাকে প্ৰদূষণ হোৱা বোলা হয়, বোলে।
উম', উম'।
তই অলপ ভালকৈ বনাই লিখিবি আৰু।
অ', অ', গ'ম পাইছো অ'।
তাপিছত লিখিবি বৰ্তমান সময়ত আধুনিক শিল্পায়ন, নগৰায়ন, জনসংখ্যা বৃদ্ধি, গছ গছনি কটা মানুহৰ অ' মানে অসচেতন কাৰ্যকলাপ এইবোৰ ফলত প্ৰদ প্ৰদূষণ দিনক দিনে বৃদ্ধি ধইছে তাপিছত আৰু মানুহৰ পৰা জীৱ জন্তু কথালৈ গুচি যাবি, যে প্ৰদূষণে কেৱল মানুহৰ স্বাস্থ্যৰ ক্ষতি কৰাই নহয় বৰন জৈৱ বৈচিত্ৰ কৃষি উৎপাদন জলবায়ু তাপা জীৱ জন্তুৰ বাসস্থ থান আদিৰো উইব বেস্ত বিস্তৰ ক্ষতিসাধন কৰিছে। উম, তাপিছত তাপিছত লিখিবি প্ৰদূষণৰ প্ৰকাৰসমূহ।
বৰষুণৰ প্ৰকাৰ অ', উম।
বায়ু প্ৰদূষণ লিখিলি জল প্ৰদূষণ লিখিবি, তাৰপিছত মা মাটিত প্ৰদূষণ শব্দ প্ৰদূষণ। উম, তেনেকে লিখিবি তা পিছত, এতিয়া বায়ু প্ৰদূষণ কাক বোলে? ন বায়ুত ঠগম বায়ুত ধোৱা ধূলিকনা বিষাক্ত গেছ আৰু অন্যান্য দোষক পদাৰ্থ মিহলি হোৱাৰ ফলত বায়ু প্ৰদূষণৰ সৃষ্টি হয়। কাৰণসমূহ লিখিবি যে যান বাহনৰ ধোঁৱা, কল কাৰখানা ইন্ধন আদিৰ দহন।
উম।
তাৰপিছত আকৌ প্লাষ্টিকৰ দহন।
অ'।
কাৰণেটো বায়ু প্ৰদূষণৰ সৃষ্টি কৰে।
অহ
তাপিছত, আৰু তোৰ কি কি সমস্যা হয় লিখিব পাৰ যে বায়ু প্ৰদূষণে হাফা উম, তাৰপিছতে আৰু বিভিন্ন ধৰণৰ ৰোগসমূহ কৰে নহয়
উম, উম।
অ' তেনেকে, আকৌ জলপ্ৰদূষণ কাক বুলেও লিখিবি।
অ'
যে নদ- নদী, পুখুৰী, হ্ৰদ, সাগৰ আদি জলাশয়ত আৱৰ্জনা, ৰাসায়নিক পদাৰ্থ, নলা নৰ্দমা পানী আদি মিহলি হোৱাৰ ফলত জলপ্ৰদূষণৰ সৃষ্টি হয়। তাৰপা ইয়াৰ ফলত পানী ব্যৱহাৰৰ অনুপযোগী হৈ পৰে আৰু জল জীৱৰ জীৱন বিপ পদপন্ন হয় আৰু থকা পৃথিৱীৰ জলত থকা জীৱসমূহৰ বিস্তৰ ক্ষতিসাধন হয়
উম, উম।
অ' তেনেকৈ লিখিব পাৰ
তাৰমানে মই হেৰি এইটো বুলি কয়, সেই প্ৰদূষন খিনি মানে প্ৰদূষণৰ প্ৰকাৰ খিনি লিখিলোঁ। তাৰপিছত তা, তাৰপিছত মানে, তা- তাৰপিছত আমি এনেকে হেৰি বনাই লৈ মেলি মানে প্ৰদূষণৰ পৰা আমাৰ কি কি অস সুবিধা হয় ধৰি ল
সেইখিনি লিখিবি, তাৰপা সমাধান খিনি লিখিবি, কেনেদৰে আমি সমাধান কৰিব পাৰোঁ। ত, তাপা তই আৰু সেই মাত টি, প্ৰদূষণ আৰু শব্দ প্ৰদূষণো লিখিবি দেই।
অ', অ'।
মাটি প্ৰদূষণটো কাক বোলে? মই কৈ দিওঁ নে?
ক, ক।
তই লিখি যা, একেবাৰে।
অ', ঠিক আছে, কৈ, দে।
অ', মাটিত ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য। প্লাষ্টিক বিভিন্ন আৱৰ্জনা আদি জমা হোৱাৰ ফলত মাট প্ৰদূষণৰ সৃষ্টি হয়। ইয়াৰ ফলত তোৰ মাটিৰ উৰ্বৰহ্ৰা পায়। কৃষি উৎপাদনতো বিৰূপ প্ৰভাৱ পৰে।
উম,
মানে কি মাটিখিনি যেতিয়া গুণগত মান কমি যায় তেতিয়া শস্য আদি উৎপাদনত এনেও কম হৈ পৰিব ন।
অ, গম পাইছো অহ,
অ, সেই কথাবোৰতো লিখিব পাৰ।
অহ,
আৰু- আৰু লগতে শব্দবো প্ৰদূৰণ লিখিবি।
উম, শব্দ প্ৰদূষণৰ।
উম, যে যান বাহন, মাইক, কল কাৰখানা, বিমান আদি উৎসৰ পৰা সৃষ্টি হোৱা অত্যাধিক শব্দৰ ফলত শব্দ প্ৰদূ্ষনৰৰ সৃষ্টি হয়।
উম,
ই মানুহৰ শ্ৰৱণ শক্তি মানসিক স্বাস্থ্য তাৰো অস্বাভাৱিক। চৰি স্বাভাৱিক জীৱনজাত তাত বিৰূপ প্ৰভাৱ পেলায়। এনেত লি পৃথিৱী
কেইটামান পেচ লিখিলে হ'ব বাৰু।
অহ, তহতৰ ৰচনা কেই নম্বৰ মানৰ কাৰণে দিছে।
আহ, তটো ধৰি ল বিশ নম্বৰ মানৰ কাৰণে দিছে।
অ, তেতিয়াহ'লে ছটা সাতটামান পেজ লিখিব লাগিব।
ছয়টা সাতটা মান ন কিন্তু আ আৰম্ভণিটো ভালকে লিখিব লাগিব আকৌ মানে কেলে কৈছো কিছু এতিয়া মানে ধৰি লম মই যেনিবা লিখিলো ন আজিকালি মানে মই জনাত আৰম্ভণিটো আৰু এই হেৰিখন শেষৰখন মানে সামৰণিটো অলপ ভালকে চাই মানে। অ, তাৰপা সেইটো সেইকাৰণে আৰম্ভণিটো আৰু মানে স সামৰণিটো অলপ ভালকে লিখিব লাগিব।
অ, তই দেৰ পেজ মমান লিখি দিবি আৰম্ভণিটো।
অ - অ। উম, তাকে। তাৰ তাৰপিছত ৰচোন তাৰপিছত সেয়া লিখিলো নহয় ত সমাধান লিখিলো তাৰপিছত আৰু কিবা লিখিব পৰা পইণ্ট আছে জানো।
অ, লাষ্টত সামৰণিটোত লিখিবি তোৰ চৰকাৰে বৰ্তমান কেনে ধৰণৰ পদক্ষেপ হাতত লৈছে সেইবুলি। লিখিব আৰু যে ঠায়ে - ঠায়ে বিভিন্ন সজাগতা সভা পালন কৰিছে।
উম - উম।
আৰু তো এতিয়া যান বাহনক লৈ টো আইন আইন প্ৰণয়ন কৰিছে ন' পলিউচনৰ ওপৰত অ'। সেইবোৰ লিখিব পাৰ।
অ' তাৰপিছত হেৰি এইটো কি লৈ
কমি কম্পিটিচন হ'ব নে কি তহঁতৰ?
অ' সেইটো কম্পিটিচন হ'ব মানে এনেকে দিছে প্ৰতিটো হেৰিয়ৰ পৰা মে ডিপাৰ্টমেন্টৰ পৰা দিবও কৈছে মানে।
অ'।
কম্পিটিন প্ৰাইজ আছে কিবা কিবি।
অ' অ' ভালকে দি লিখিবি।
অ, সেইটোকে মোৰ মানে মই আমিতো জানো ন' ধৰি লও প্ৰদূৰ্ষণ কি কি কিন্তু আমি জনাতো ভাগো লিখি দিলে নহব নহয়।
অ' অলপ
অলপ বহলকে অ' বিতংকে কথাখিনি আৰু তাতে হেই অ' মানে আমি লিখা এতিয়া ধৰি ল আমি এতিয়া আমি যেনেকে এতিয়া নৰ্মেল কে কথা কৈ আছো তেনেকেতো আমি খাং সাজ কে মানে লিখি দিব নোৱাৰো ন'।
অ' তেনেকে লিখিব নোৱাৰা আৰু তো।
উম, উম। সেইটোকে তাৰপৰা সে তাকে এতিয়া হে অকমান লিখিছিলো তাৰপৰা মই বোলো তোলকে ফোন এটা কৰচোন তই জানিবি নেকি?
অ' ভালেই কৰিলি আৰু নেটৰ্টো অলপ চাৰ্চ কৰি চাবি পাবি নহয় নেটৱৰ্টো ভালকে।
অ' অ' সেইটো তাকে চাব লাগিব তাতো। তাত চাইছ মানে কিন্তু কি হয় আমাৰ হেৰি এই মানে ইমান বেছিকে নাহে তাত মানে।
অ', হয়, অ'।
আৰু কিছুমানত মানে পইণ্ট, পইণ্টকে আহে মই বনাম মোক বনাই লিখিবলৈ দিছে মানে, এনেকে পইণ্টকে আহিছে।
অ', আৰু হেৰি নেটত অহাখিনি চবেই লি লিখিব নহয়।
অ', সেই, সেইটো এটা কথা এতিয়া ধৰি লোৱা চেত জি পিটি আছে। চেত জি পিটি টোত‌ মইতো লিখ সিৰে যি বিচাৰোঁ সেই যেনেকে বিচাৰোঁ, তেনেকে আহিব কিন্তু বাকী বেলেগ এটা বিচাৰক চোন একেই নিদিব নে?
অ', একেই দিব অ',
সেইটোতো কম্পিটিচন হৈ নাথাকে? উম। এই, আজিকালি এইবোৰ পাই সিহঁত সেইটোৱে আজিকালি এইবোৰৰ পৰাই দিগদাৰ হৈছেগৈ অ'।
তাকেহে।
নিজৰ মাথাাটো একো কাম নাইকিয়া হৈ পৰিলেগে।
উম, আৰু বাকী কি, কি কম্পিটিচন পাতিছে?
আ-আৰু বাকী তোৰ হেৰি, এইটো বক্তৃতা। তাপা তৰ্ক প্ৰতিযোগি ট এনেকে কিবা কিবি পাতিছে।
অ তই নক নেকি তৰ্ক?
নাই নাই।
উ বেলেগ কলে কলেজৰ বাহিৰৰ
বাহিৰলৈ মানে সেইটোক লে এইটো ইণ্টাৰ কলেজ দি সেইৰিহে পাতিছে
অ বাহিৰৰা ল'ৰা ছোৱালী নিদিয়ে ন
উম নাই নিদিয়ে নিদিয়ে ত' বাহিৰৰওৰৰত দিয়া হ'লে তহঁতিও পাৰিলিহেঁতেন সেইৰি কৰিব
অ তাকেহে অংশগ্ৰহণ কৰিব পাৰিলোহে
অ সেইোৱি তাকে এতিয়া বাহিৰ ল'ৰা ছোৱালীৰ কথা গম পোৱা নাই মই সুধি চাম বাৰু যদিাহিৰ ল'ৰাোৱালীৰ কথা এনেকৈ হেৰি কৰে নহয় তেতিয়া মই কমটোও হেৰি কৰিব পাৰি এইটো পাও নোপাওঁ নহয় ব কিবা পুৰস্কাৰ পাও নোপাওঁ
ভাল লাগিব ন নিজ কম্পিটি জংঘল কৰিও
অ সেইটোৱে
তই বাৰু খবৰটো কৰিবিম
উম উম সেইটে ভাত চাত খালি নহয় হেল্ল' হেল্ল' শুনিছ নে হেল্ল'
হেল্ল'